অঁ, শুনিছানে?
অঁ, হেল্ল! নমস্কাৰ, অঁ শুনি আছোঁ। কি কৰি আছা?
মই এনেই অলপ মানে মায়ে কাম কৰি আছে। মোক চাহ বনাব দিলে চাহটো বনাই আছো আৰু। খাম আৰু একেলগে। তুমি?
মই এনেই বহি আছো ৰ'বা এ ৰাস্তাৰ কাষত এ মানে ওপত চাহ খাইআছোঁ, বহিআছোঁ ভাৱিলোঁ তোমাৰ লগত কথা পাতো অলপ।
অঁ, চাহ পানী খালা?
চাহ পানী খালোঁ। তুমিটো খালাই চাগে?
নাই মই বনাইহে আছো খাম আৰু।
অঁ, বনাইহে আছা? মায়ে বনাইছে?
মায় নাই, মায়ে কাম কৰি আছে। মানে, কিবা মানে মায় বেলেগ এটা কাম কৰি আছে। মোক ক'লে বনাই দে মই খাম মই বনাই দে বুলি ক'লে আও। মই ক'লো দে দে দি আছোঁ।
অঁ ঠিকে আছে। আজি আমি অকমান আজি আমি অকমান স্কুলৰ মানে স্কুলৰ বিষয়ে মানে স্কুলতে কি কৰিছিলোঁ, কি কৰি কি কৰা নাই এইবিলাকৰ বিষয়ে অলপ আলোচনা কৰোঁ। ক'বা টাইম- টাইম পাবা? কোৱাচোন তুমিয়ে কোৱা প্ৰথমত তে মানে কেনেকুৱা কৰিছিলা, আগতে কেনেকুৱা আছিলা? স্কুলত কেনেকুৱা
হয়, হয়। মানে কেনেকুৱা আছে হে স্ কোৱা, কোৱা তুমিয়ে
ঠিক আ অ ঠিক আছে বাৰু মইয়ে কৈ দিছোঁ প্ৰথমতে। আমাৰটো এতিয়া ধৰা প্ৰথম মানে যেতিয়া আমাৰ বয়স মানে পাঁচ বছৰমান হয় ন' তেতিয়া টো তোমাৰ স্কুলত নাম লগাই দিয়ে ন' তুমিওটো জানাই? তেতিয়া ধৰা মই চৰকাৰী স্কুল এখনতে নাম লগাই দিছিল সৰুতে। সৰুতে মানে মই এনেকুৱা আছিলো মানে ধৰা তোমাৰ স্কুলত যাব একদম টান পাওঁ মানে। একদম কান্দি থাকো তেনেকুৱা আচি আছিলো তাৰপিছত ধৰা কেইদি কেইদিনমান কেইদিনমান গ'লো যাই যাই এনেকুৱা মানে ঘৰৰ পৰা একদম ঠেলি ঠেলি পঠাই তাৰপিছত গ'লোঁ যায় মানে কেইদিনমান পিছত ভাল লগা হ'ল আৰু। এনেকৈ সৰু কালত মানে সৰু কালতটো মানে এনেকুৱাকৈ মানে শিকিলো আৰু পিছত ভাল লগা হ'ল বা লগৰবোৰ পালোঁ। নতুন নতুন লগবোৰ পালোঁ। লাহে লাহে ডাঙৰ হ'লো অকমান। প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় পালোঁ, দ্বিতীয় দ্বিতীয়ৰ পৰা তৃতীয় পালোঁ, তৃতীয়ৰ পৰা চতুৰ্থ পালোঁ, এনেকুৱাকৈ মানে সেনেকুৱাখিনি গৈছে। তাৰপিছ -তাৰপিছত ধৰা যেতিয়া অকমান ডাঙৰ হ'লো তেতিয়া ধৰা মানে পঢ়া বিলাকতটো তোমাৰ জনাব হ'ব লাগিব মানে তাৰপিছতহেটো তোমাৰ সৰুকালৰ মানে স্কুলৰ জীৱনটো গম পাই ন'। প্ৰথমটো তোমাৰ গমেই নাপায়। তাৰপিছত ধৰা লাহে লাহে কওকচোন?
ইস্কুললৈ জান নাই। স্কুলত লগ স্কুলত যাবলৈ মানে ঘৰতটো আমিটো প্ৰথমৰ পৰা, সৰুৰ পৰা ঘৰতে থাকো ন'। স্কুলত এনেকুৱা লাগে তাৰমানে ছাৰবোৰক ভয় লাগে বা আমাৰ এনেকুৱা তুমি কোৱাৰ দৰে আৰু যাবলৈ মন নাযায় আৰু। পিছত আৰু যেতিয়া আমাৰ লগ বন্ধু বোৰ পাওঁ আৰু তাৰপিছত আৰু ভাল হয় আৰু, মানে গে'ল।
হয়। হয়। তাৰ উম। হয়। তাৰপিছ ধৰা তোমাৰ যেতিয়া অকণমান বুজি পোৱা হ'বা, জানা হ'বা। তেতিয়াতো তোমাৰ মানে আমাৰ মানে যিবোৰ মানে শিক্ষক আছে, শিক্ষকে কিছুমান বস্তু টো সুধিলে নোৱাৰিবা বা ধৰা তেতিয়া কিছুমান বস্তু আমাক লিখি আনিব দে সেইবিলাক যেতিয়া নানিবা তেতিয়াটো কোবাইছিল। সেতেতিয়া, তেতিয়া তোমাৰ তেতিয়া মানে মই ইমান গাধা মানে কিবা এটা কৰিব দিলে মানে একো নাজানো।
উম।
কিবা এটা সুধিলে একো নাজানো তাৰ পিছত মানে মই সদায় পিতন, পিতন খাওঁ স্কুলত মানে ধৰা সেইটোত তোমাৰ সেভেন এইট মানত হ'ব আৰু মানে একো নাজানো সেনেকুৱা আছিলো। তাৰ পিছত ধৰা মোৰ নিজে নিজে মানে লাজ লগা হ'ল। বা লগৰ বোলে হাহে। সিহঁতেতো মাৰ-চাৰ নাখায়, সিহঁতেতো পঢ়ে ন', মইতো পঢ়া নাছিলো। তাৰ পিছত তোমাৰ যেতিয়া সদায় সদায় মানে মাৰ চাৰ খোৱা হ'লো লাহে লাহে পঢ়িলো বা প পঢ়ি শুনি এনেকা অলপ অকণমান, অকণমান জনা হ'লো। তাৰপিছত তাতে অলপ, সেইকাৰণে বহুতো মানে মনত থকা কাহিনী হৈ গৈছে আৰু ধৰা এনেকুৱাকে কোনোবা লৰ কাজিয়া লাগিলেও এনেকুৱাকে পিটিলে ব কানত কাণত ধৰাই থৈ দিলে বা বেলেগ মানুহে লাজ দিলে এনেকুৱা হৈছে তোমাৰো হৈছে। চাগে তুমি কিবা ক'বা এনেকুৱা।
এনেকুৱা মানে মোৰ কেনেকুৱা হৈছিল মানে ক্লাছ ফাইভ মানক কলে মই ভালকৈ পঢ়িছিলো আৰু মানে মানে পঢ়াটো মানে পঢ়াটোত সিমান ভাল নাছিলো কিন্তু আৰু যিখিনি পঢ়িব লাগে পঢ়ছিলো মানে যেতিয়া চিক্সতো অলপ মানে, বেলেগ বেলেগ ল'ৰা ছোৱালী আমাৰ স্কুললৈ আহিল মানে ফাইভৰ পৰা আমি ছিক্সলৈ আহিব লগা হ'লে আমাৰ ইয়াত আৰু বেলেগ স্কুললৈ যাব লগা আছিল। মানে কাষতে স্কুলটো আছিল স্কুল টো চেঞ্জ কৰিব লগা আজ তাৰ পিছত অলপ দূৰৰ পৰাই ল'ৰা ছোৱালীবোৰ আহিল আত্মীয় লগ গ'লো মানে আচলীটো অলপ মানে উটপটীয়া শেষৰ হৈ গলো না তাৰ পিছত এনেকুৱা হ'ল আৰু আমাৰ এটা ছাৰ আছিল মানে পঢ়াটোত অলপ গুৰুত্ব কমে আমি ঘুৰা ফুৰাত গুৰুত্ব দিলো আৰু মানে লগৰ বোলে গধূলিও সেইবোৰ লগে গধূলিও আহি ফুৰিবলৈ হয় তাৰ পিছত ফুৰিবলৈ যোৱা আৰম্ভ কৰিলো সেইদৰে আৰু স্কুলীয়া মানে স্কুলৰ টাইমতো আমি মানে ভালদৰে ক্লাছ পাতিবোৰ মানে ক্লাছ পাতি কৰো কিন্তু পিছত বহি আমি দুষ্টামি কৰি থকা আছিলো তাৰ পিছত ঠিক আমাৰ মানে এজন ছাৰ আছিল ছাৰজনে মানে কেনেকুৱা আছিল আজি প্ৰশ্নটো পঢ়াব, ধৰিব আৰু বা লিখি আনিব দিলে লেখি নানিলে মানে কেনেকুৱা আছিল কাণত ধৰিব দিব দি পিনে পুৰা হাইস্কুল খত এক ৰাউণ্ড মাৰিব দিব। গোটেই লাইন পাতি যিমান জনে লিখি আনে যি লাজ পোৱা আছিল তাৰ পিছত আৰু তুমি চাবা তুমি আমাৰ প্ৰেজেটেচন কৰে ন মানে ৰলং ৰল ৰল ক কৰিলে যদি তুমি দিব দিব পাৰি যাৰি যোৱা ন অন্য মানুহ হৈ তেতিয়া আৰু কেনেকুৱা আছিল তুমি মানে কি অ ছাৰ মই আজি পাহ-ৰি গেলো মোৰতো দি দিয়ক মানে সেনেকুৱা আৰু মানে হেলাখান ক্ষেত্ৰত আৰু কিছুমান ক্ষেত্ৰত কিয় ভাল আজি মানে সেই লাজ পোৱাৰ পৰা আমি অলপ মানে পঢ়িবলৈ শিকিছিলো আৰু পঢ়িব গুৰুত্ব
এ বহুতে আৰু কাহিনী আছে আৰু বা আমাৰ ছাৰ ছাৰ সকলৰ লগত আমাৰ বণ্ডিং টো বেছি বেয়া নাছিল আৰু মানে ছাৰ সকলৰ লগত আমি ভালে আছিলো এইদৰে তাৰমানে আৰু এনেকুৱা এটা হয় মানে আমাৰ চাবা তুমি ক্লাছ ফাইভক লগি আমাৰ লগবোৰ হওক ভালে বাৰু কিন্তু আমাৰ ক্লাছ ছিক্সৰ পৰাই ট্ৰেইনৰ ভিতৰত আমি যিবোৰ লগ পাম সেইবোৰৰ লগত আৰু আমাৰ বণ্ডিংটো আৰু বেছি ভাল হয় আৰু মানে আমাৰ গ্ৰ মানে এইটো কি উ বন্ধুত্বটো আমাৰ বেছি ভাল আৰু তেওঁলোকৰ লগত যিবোৰ
হয় হয় হয় তুমি যোনটো কথা ক'লা সেই সেইটো মানে একদম সঠিক কথা মানে ধৰা আমাৰো আগতে এনেকুৱা হৈছিলে মানে ধৰা আমাৰ এটা শিক্ষক আছিলে মানে পঢ়াই থাকিব পঢ়াই থাকিব মানে মানে ধৰি ধৰি যাই যাই থাকিব দিয়ে আৰু য'ত পঢ়াই মানে তাত যদিও মানে অকস্মাত মানে সুধি দিয়ে কোনটো লাইনত ক পঢ়াই আছো কচোন তাপি দেখাব নোৱাৰো মানে একদম কাণত ধৰাই পেলাই মাৰি মাৰিব বা পৰে বাপ কেনেকুৱা মানে ন অ আৰু ধৰা তুমি যোনটো কথা ক'লা মানে চিক্সত বন্ধত্বটো গভীৰ হৈ যায় সেইটো হয় মানে ধৰা তেতিয়াও আমি মানে নিজে নিজে শিকাৰ শি শি শিকিব পাৰোঁ তেতিয়া মানে সেইটো ভালো মানে ধৰা লগৰ লগত একেলগে প মানে আলোচনা কৰি শিকাটো এটা ভাল কথা মানে শিক্ষকসকলে তো শিকায়ে তুমি যদি ধৰা কিছুমান বস্তু নাজানা মানে লগৰ পৰা শিকি ললা তেনেকুৱাও কথা মানে বহুত খিনি শিকিব পাৰি বা বন্ধুত্বটো থাকিলে ভাল হ'লে ভাল আৰু মানে তেনেকুৱা
মানে কিছুমান এনেকুৱা এনেকুৱা থাকে আৰু মানে কি আমাৰ বন্ধুত্বহতৰ লগত মানে কি পঢ়াতকৈ বেছি আৰু আমাৰ মানে হে হা হা ফ উম হাহি তামছা ফাল্টু কাম বোৰে আমাৰ বেছিকৈ মনত পঢ়ে বা পঢ়াটো বাৰু আমাৰ চাবা তুমি এটা কাম কৰা তুমি পঢ়িলা ন পঢ়া টো তোমাৰ বেছি মনত নাথাকে বা তোমাৰ পঢ়া তুমি ক্লাছত কিমান টাইম এটেন আছিলা এটেন আছিলা বা কিমান নাম মাৰ্ক পাইছিলা কোলা জীৱনৰ সেইটো বস্তু তোমাৰ কিন্তু মত নপৰে এই তোমাৰ এইটো বস্তু মনত কৰিব যে তুমি লগৰ লগত কে কেতি কেইটা ক্লাছ বং কাৰিছিলা বা আমাৰ কিমান টাইম তুমি দুস্তামি কৰি আছিলা বা কোনটো ছাৰৰ কিমান গালি খাইছিলা সেইটোয়ে তোমাৰ বেছি মনত থাকে কিন্তু মই ভাবো আৰু এইটো
হয় হয় হয় তুমি মানে যোনটো কথা সোনটোৱে মনত থাকে মানে ধৰা কি কিছুমান আজি বোলে তুমি ধৰা ক্লাছটো নকৰিলা ক কোৱাটো কোৱা ৱালেৰে পাৰ হৈ গ গৈ পেলাই কৰবাত মানে ওলাই গ'লা সেইটো মানে বেছি মনত থাকে মানে শিক্ষকে যোনটো শিকাই সেইকণ টো সোনকালে মনত থাকে যিহেতু আমাৰ বয়সসমূহো কম থাকে ন সেইটো টাইমত সেনেকুৱাই হয় সকলোৰে সেনেকুৱা হয় তাৰ মাজতো মানে শিক্ষক কেও গুৰুত্ব দিয়াটো ভাল মানে ধৰা কিছুমান ল'ৰা ছোৱালী ধৰা নোৱাৰে তাক অলপ বেছিকৈ শিকাব লাগিব কিছুমান ল'ৰা ছোৱালী অলপ সোনকালে পাৰে সেইসকলক কৈ শিকাব লাগিব সকলোকে মিলাই মিলাই লৈ গ'লে ভাল মানে মানে সেই বিদ্যালয়ৰ জীৱনতটো তেনেকুৱাই আৰু মানে লগ বন্ধুৰ লগতো শিকিব লাগিব কিছুমান মানে তোমাৰ থা থাকে ন বা বেয়া বন্ধুও থাকে বেয়া বন্ধুৰ পৰা অকণমান দূৰত দূৰত থাকিব লাগিব তেনেকুৱা তোমাৰ এনে স্কুলীয়া জীৱনত বেয়া মানে যেনেকৈ পইচা এটাৰ মানে দুপিঠি থাকে স্কুলীয়া জীৱনতো ভালো এটা থাকে বেয়াও এটা থাকে তেনেকুৱা হৈছিল নেকি কেতিয়াবা মানে কিছুমান মানে ভালৰ ভালৰ লগতে বে বেয়া লগত বেয়াও মানে ধৰা সময় থাকে ন তেনেকুৱা কিবা ক'বা
মানে কেনেকুৱা হৈছিল কিছুমান দিনত মানে এনেকুৱা হৈছিল যে তুমি কেতিয়াবা চাবা এদিন মোৰ এনেকুৱা হ'ল মানে মোৰ ভাইটি এটা মানে মোৰ ভাইটি কিন্তু এই মানে মোৰ এইটো মানে ডাঙৰ হৈ গল আৰু মানে মোৰ ভাইটি এটা আ আছিল আমাৰ মানে মোৰ খু বৰদেউতাৰ পুতা পুতেক মোতকৈ এটা ক্লাছ থাকি তলত পঢ়ে এটা ক্লাচ চাগে অহ এটা ক্লাচ আছিল তাৰ পিছত মই পঢ়ি মানে সেয়াক এটা চলি বাহিৰৰ পৰা বাহিৰৰ চলি আৰু বাহিৰত স্কুলৰ বাহিৰৰ পৰাই কিবা এটা বজাই ইংগিত দিলে আৰু তাৰ পিছত গালি মাৰিলে আৰু এ মানে তাৰ তাক যেতিয়া গালি পাৰিলে মোৰতো ৰাগ উঠিল ন
হয়
জলিটো আমাতকে ডাঙৰ আৰু কি বুলি কয় তাৰপিছত ৰাসটো উঠি গ'ল তাৰপিছত মই সি কলে কি উলাই আহা বাইদেউ গ'ি তাৰিছতনেকে আৰু লাই গলো তাৰপিছত লগ উলাই গলে কি মাৰিবি না কি উম তাৰপিছত মোৰো উঠি গ'ল য তাই তাত মাৰিলোঁ তাৰপিছত সেনেকয়ে আৰু ছাৰ ৰাহুল ক'লে কি এনেকুৱা নকৰিবি আৰু মানে
অহ হয় হয় হয় তেনেকুৱা হয় বাৰু কিছুমান মানে কেতিয়াবা মানে কিছুমান সময়ত কিছুমান নহ'ব নহব লগীয়া ঘটনা হৈ যায় তেনেকুৱা
স্কুলীয়া জীৱনত এনেকুৱা এটা বস্তু আছিল যেনে আমাৰ কবা তুমি কলে অহ স্কুলীয়া জীৱনৰ বন্ধু বোৰ মানে এনে এনেকুৱা বন্ধ তাৰ তুমি সেইবোৰ বন্ধ দৰে বৰ্ডিং থকা বন্ধটো তুমি ক'তও নাপোৱা তাৰ মানে আৰু মই
হয় হয় হয় হয় ঠিক আছে তুমি বাৰু যোনটো কথা কৈছা সোনটো একদম সঁচা কথা কৈছা ঠিক আছে তোমাৰ লগত অলপ আলোচনা কৰি ভালে লাগিল
মোৰ ভাল লাগে
অহ ঠিক আছে ধন্যবাদ
ধন্যবাদ